হেল্ল' অ কি কৰিছা? এ আছো। তুমি?
এ ভাত কেইটা খাই বাচন-বৰ্তন কেইটা ধুই আহি বহিছোহি অকণমান।
অ আজি বাচন তুমি ধোলা যে?
এই মাহঁত নাই ঘৰত অকলশৰীয়া আজি।
অহ আচ্ছা কৰ'বাত গৈছে?
এই বৰমাহঁতৰ ঘৰলৈ গৈছে।
অ অ ভাত কিহে বনালা?
ভাত মাংস আনিলোঁ।
অ
তাৰপিছত অকলশৰীয়া আৰু হ'লেতো আৰু মাংসকে খোৱা যায়।
উম
তাপা মাংস ভাত।
লোকেল নে ব্ৰইলাৰ?
আহ বুইলাৰ বুইলাৰ।
ব্ৰইলাৰ। তাকে তোমাৰ হেৰি এটো কি কেনেকে কি কি দি বনালা?
কি দি বনালে মানে নৰ্মেল আৰু যেনেকে মানুহে বনায় আৰু আৰু।
নৰ্মেলি হলেও চবৰেটো বেলেগ বেলেগ মেথত থাকে ন
এ তেনেকুৱা বুলি কলে এতিয়া ধৰা তুমি কেনেকে বনোৱানো
মই এইটো তোমাৰ মইতো চব মানে বেলেগ বেলেগকে বনাই বনাই ভাল পাওঁ আচলতে মই সলাই সলাই বনাও তোমাৰ কেতিয়াবা ধৰি লোৱা বাটাৰ বা ক্ৰীম এনেকে দিও বন নাই চাইছো কেতিয়াবা দহি চিকেন বনাইছো তাৰ পাছত তিল চিকেনো বনাই পাইছো তেনেকে বনাও আৰু তুমি কি দি বনাইছা?
মই তোমাৰ আজি ক্ৰীম দি পেলাই প্ৰথম কি কৰিলোঁ। মাংসখিনি মাংসখিনি প্ৰথমতে তোমাৰ হেৰি হালধি, নিমখ
উম।
তাৰপিছত তোমাৰ মানে মচলা চছলাখিনি দিলোঁ।
উম, গম পাইছোঁ।
দি পেলাই তোমাৰ ক্ৰীম দি পেলাই মেৰিনেট কৰি পেলাই
অ'।
অলপ টাইম ৰাখি দিলোঁ।
অ', অ'।
তাৰপিছত তোমাৰ হেৰি অ', তেল দি পেলাই মানে তেলটো অলপ সৰহকে দি আলুটো ফ্ৰাই কৰিলোঁ, ফ্ৰাই কৰি পেলাই তোমাৰ আলুটো মানে হেৰি এইটো কি কয় মানে কাঢ়ি থোৱা নাই আৰু তাতে ফ্ৰাই কৰি
উম, গম পাইছোঁ।
তাতে তোমাৰ উম, হেৰি দিলোঁ আৰু কি কয় অহ, পিয়াজখিনি দি দিলোঁ। পিয়াঁজখিনি দিয়াৰ পিছত তোমাৰ আলু আৰু পিয়াঁজখিনি তেনেকে অলপ ভাজি পেলাই তাতে তোমাৰ দিলো হেৰি খিনি আমাক মেৰিনেট কৰি থোৱা মাংসখিনি।
অ।
মাংসখিনি দিয়াৰ পিছত তোমাৰ হেৰি হল, এইটো কি কয় অলপ ভাজিলো, ভাজাৰ পিছত তোমাৰ হেৰি দিলো, মানে অলপ ভাজাই হোৱাৰ পিছত এই হেৰিবোৰ দি দিলো মানে তোমাৰ আদা, নহৰু পেষ্টখিন
অ, অ।
আদা, নহৰু পেষ্টখিনি দিলে দিয়াৰ পিছত তোমাৰ ভাজিলো আকৌ, ভাজি-ভা জি মাংসখিনি যেতিয়া তোমাৰ অলপ আধা সিজা হৈছে অলপ সিজিছে আৰু, তেতিয়া দিলো তোমাৰ বিলাহী পেষ্ট কৰি থৈছিলো।
অ, গম পাইছো অ।
বিলাহী একদম মিহি পেষ্ট আৰু। তাৰপিছত সেইখিনি দিলো, দিয়াৰ পিছত বিলাহীখিনি সহতি অলপ ভাজি পেলাই মানে বিলাহীখিনি যেতিয়া অলপ সিজিব
উম, উম।
সিজাৰ পিছ, অ সিজাৰ পিছ তোমাৰ মানে বেছি মানে হেৰি কৰা নাই আৰু। বেছি পনীয়া কৰা নাই, অলপ গ্ৰেভি, অলপ ডাঠেই কৰিছো।
অ, অ।
সেইটো জোখত ৰাখি
উম।
তেনেকে বনাও আৰু বাকী বেলেগ-বেলেগকেও বনোৱা যায়।
উম, গম পাই
তাৰপিছত তোমাৰ আৰু ভাত আছিলে। ভাত বহালো, তাৰপিছত তিঁয়হ, তিঁয়হ, গাজৰ আৰু পিঁয়াজ চালাড বনালোঁ।
অ। অ ঠিকে আছে, এ বঢ়িয়া তাতকে আৰু কি লাগে। আৰু মাংস থাকিলে সাধাৰণতে লগত চালাড অকণ হ'লে ভালেই লাগে।
নেমু।
নেমু এপিচটো লাগিবই আৰু নেমুটোতো একদম লাগিবই, সেইটো নহ'লে নহ'ব।
উম, উম।
আৰু বনাই চাব পাৰা কেতিয়াবা দৈ দি পেলাই বনাই চাব যানা পাৰা, সেই দৈ দিলে
নহ কেতিয়াবা মানে বেলেগ বেলেগ ষ্টাইলত বনোৱা হয়, সদায় একে নহয় বাৰু, হেৰি কেতিয়াবা তিল দি পোলাও বনাওঁ বাৰু, মানে মেইন কথা কি হয় মানে মোৰ তেনে মানে ঘৰত মানে চিকেনটো খোৱা নহয় মানে মাহঁতে নাখায় ন।
অ একে-একে।
সেইকাৰণে নাথে, মাহঁত নাথাকিলেহে কেতিয়াবা খোৱা হয় আৰু।
উম গম পাইছো, এ তুমি হেৰিও খাব খাব পাৰা, এই পদিনা দিও খাই চাব পাৰা। পুদিনা, ধনিয়া দি পেলাই, আহ তোমাক শিকাই দিছোঁ শুনা। কি কৰিবা তুমি ফাৰ্ষ্ট পুদিনা আৰু ধনিয়া মিক্স কৰি তাত নহৰু, আদা দি পেলাই একেলগে তুমি এটা মানে ক্সিত মাৰি পেষ্ট এটা বনাই লবা, তাত নৰসিংহ দিব পাৰা কিন্তু নৰসিংহতো কিছুমানে নিদিয়ে আচলতে গোন্ধটো বেয়া পায় আৰু। তাৰপিছত তুমি মাৰি পেলাই তাত থলা তাত তুমি ধৰি লোৱা লাহেকে চিকেন খিনি ধুই তাত কি কৰিবা তেল, নিমখ হালধি, আৰু তুমি মছলা যিখিনি দিয়া সেইখিনি মছলা দিবা। দি পেলাই তুমি তাত অ', দৈ ধৰিলে এচামুচ বা দুচামুচ টেঙা দৈ দি দিলা। দি পেলাই তুমি ধনিয়া আৰু পদিনাৰ যিটো পেষ্টটো তাৰে এচামুচ দিবা। এচামুচ বা দুচামুচ দিলা, দি পেলাই তুমি পুৰা সানি ললা সেইখিনি সানি লৈ পেলাই, কি কৰিব বা তে পিয়াজটো কাট লবা প্ৰথম আলুটো ফ্ৰাই কৰি খালী থৈ লবা। যদি মানে আলু দিম বুলি ভাব বা যদি আলু নিদিয়া নাই। তাৰপছত আলুটো থৈ ল'বা, থৈ পেলাই পিয়াজ খিনি কাটি প্ৰথম নহৰু আৰু আদাৰ এটা কৌ এক্সট্ৰাকে পেষ্ট কৰি পেলাই সেইখিনি দি পুৰা লবা। তাতে ইলাইচি দুটা দি দিবা মানে গোন্ধটোৰ কাৰণে ইলাইচি টো অপচনেল হয় আৰু তুমি দিয়া নিদিয়াটো তোমাৰ কথা। তাৰপিছতে তুমি ধনিয়াৰ অ', চৰি বা এ, হেৰি আদা আৰু নহৰু পেষ্টখিনি দি পেলাই
উ।
মি আলু খিনিটো তুমি ভাজিয়ে থলা তাৰপা পিয়াজ খিনি দি দিবা। বিলাহীটো কিছুমানে দিয়ে, কিছুমানে নিদিয়ে মানে কি হয় অ', পদ দিনা, ধনিয়াৰ লগত দৈ থাকে ন, সেইখিনিয়ে মানে এনেও মানে কি আৰু চব উপ ওপৰা-ওপৰি হলে বেয়া যে।
গে আও।
মানে বিলাহীটো আচলতে নিদিয়েও বাৰু। তাৰছত তুমি পিয়াজখিনি পুৰা ৰঙ ৰঙচোৱাকে ভাজিলৈ তাত চিকেন খিনি দি তুমি যিটো মেৰিনেট কৰি থবা সেইখিনি দি দিবা দি পেলাই সেই খিনি বহুত লৰাই লৰাই একদম পুৰা ভাজ খাবলৈ দিবা পুৰা ভাজ খাবলৈ দিবা। ভাজ খোৱা পাছতে তাত কি কৰিবা পানী অকমান দি দিবা। পানী অকমান দি পেলাই বস্তুটো চাবা তুমি উতলাই উতলাই বস্তুটো বেছি মানে বেছি পানী কৰি নেপেলাবা, গ্ৰে ভি টাইপত থাকিব দিবা। তাৰছত অলপ পানী হোৱা পিছত তুমি বস্তুটো ভাঙি পেলাই চাবা মাংসখিনি যদি ভাগি যায় ভাগি গ'লেতো গম পাবা যে সিজি গৈছে। সেই সিজি যোৱাৰ পাছতে তুমি এটা আলু দি দিবা আলু দি পেলাই তুমি তাত বনাই পেলাই তুমি এবাৰ খাই চাবা মই ক'লো নয় কেত কেনেকুৱা ধুনীয়া লা তাৰ পৰা তুমি ক্ৰীম অকমান দি দিব পাৰা। মানে ম কৈছো নহয় অ', লাষ্টত তুমি এনেকুৱা ধুনীয়া লাগে নহয় খাই পেলাই।
উ', উ।
কাম
খাব লাগিব ৰবা
কেতিয়াবা ডিজ মানে কি হয় কেতিয়াবা বস্তুতো মুখখন সলাই তোমাৰ বেলেগ বেলেগ কে খাইও ভাল লাগে ন?
উ, খাই ভাল লাগে অ'।
মই কি তেনেকে সলাই সলাই বনাই ভাল পাওঁ।
আচ্ছা, তেনে তোমাৰ হাতেও এদিন খাব লা
নিশ্চয় নিশ্চয় আহিবা, আহিলে বনাই খুৱাম। আৰু তোমাৰ সেই তাকে। আৰু অইন তেনেকে তুমি মাংস আৰু ধৰি লোৱা তুমি বেলেগকেও বনাই খা খাব পাৰা।
বুইছো অ'।
সাধাৰণতে আমাৰতো উ, মানে কি হয় চিমপুলকে খোৱা হয় দিয়াচোন। আলহী দুলহী আহিলেহ সে আৰু অকমান জুতি বুধি লগাই বনোৱা হয়।
তাকেটো
নহলেনো ক'ত বনোৱা হয়।
উম, উম, সেই সেইটো বাকী তোমাৰ আজি কি আছিল খানা।
আজি আমাৰ নিৰামিষ মানে তোমাৰ হেৰি চলি আছেতো সাত চলি- আছে। সেইকাৰণে নাই নাই নিৰামিষ আৰু
উম, উ গৈছো, গৈছো।
তাৰপহে খিচিৰি বনালো তাপিছত খিচিৰি। বনালো, পাপৰ ভাজিলো তাৰ পৰা সে তেনেকে আৰু খাই দিলো।
আচ্ছা।
দুজনী মানুহে কিনো খনেপতি বনাই থাকিবা আৰু মন নাযায় নহয় বনাবলে। দেউতা যোৱাৰ পিছত নাথাকে নাথাকে ওলাই যোৱাৰ পাছতে আৰু তোমাৰ মায়ে ময়ে আহে।
উম, উম, উম।
কিমানো জুটি বুদ্ধি লগাই বনাই থাকিবা।
সেইটোৱে।
সাধাৰণকে বনাই খাই থওঁ আৰু দুইজনীয়ে।
ঠিকে আছে তেনেকে খাই থাক খাব লাগে আৰু।
সেইটোয়ে বাকী তুমি যে মাংস খোৱাত। তোমালোকৰ ঘৰত দেউতা আৰু মায়ে কি খায়।
মাংস মানে আমাৰ এনে হেৰি ঘৰত হাঁহ-চা খায় বাৰু।
অ ন হাঁহ, ছাগলী, পাৰতো খাই বাৰু কিন্তু মানে আহ ধৰি লোৱা তুমি যদি ব্ৰইলাৰ আনা বা লোকেল হেৰি আনা তোমাৰ তেতিয়া মানে কি খায়?
নহ নহয় মাহঁত থকা অৱস্থাত মই নানোৱেই।
অ' নানাই।
উম।
গম পাইছোঁ।
গ'লে আমি মোৰ মানে কি হয়? কেতিয়াবা মন গ'লে ধৰ এই খানা-চানা হ'লে কেতিয়াবা খাওঁ আৰু। ব এনে তেনেকে খোৱা নহয়।
উম, উম, গ'ম পাইছোঁ। এইটোৱে আচলতে আমাৰো সেই তেনেকে মাহঁতে নাখায় বাৰু কিন্তু মই হে কেতিয়াবা আনি অক বনাই খাওঁ। মানে মই আচলতে কি হ'ল মানে খোৱাটো কেলে হ'লো মই আগতে ম মাছ খাই ইমান ভাল নাপাওঁ। সৰুতে তাৰপিছত আৰু কি হ'ল মই মাংস মানে মই হাঁহৰ মাংসতটো নেখাওৱে আগতে সৰুতে তাৰ পিছত চ ছাগলী মাংস মোৰ এলাৰ্জি আছিলে। তাৰপা পাৰ আম ৰ ইয়াত পাবলে নাই, পাৰ আৰু হাঁহ আমাৰ ইয়াত পাবলে নাই মানে কি হয়। তোমাৰ গা বহুত বহুত ভিতৰলে বি বিচাৰিবগে লাগে আৰু তোমাৰ ছাগলীটো পোৱা যায় এতিয়াহে মানে পাৰ আৰু হাঁহটো খোলা খুলিকে তোমাৰ আমাৰ ইয়াত পাবলৈ লৈছে। আগতে সেই আৰু গাঁওৰ জেগাবোৰত পাই তেনেকে ইয়াত পোৱা নাযায়। তাৰপিছত ছাগলী মাংসটো মই খাব নোৱাৰোঁ মোৰ এলাৰ্জি আছিলে। সেইটো কাৰণতে মানে সেই খাব লগীয়া বাধ্যত পৰি তোমাৰ আনি পেলাই মানে কি হ'ল সৰুতে মায়ে নবনোৱা চোৱাতো নায়ে বাৰু তাৰ পৰা ধৰি লোৱা মই ডাঙৰ হৈ ৱা নিজে বনাবলৈ ললোঁ। তেতিয়া পৰাহে ঘৰত বেছিকে চলে।
তেনেকুৱাহে কথা নেকি?
সেইটোৱে আৰু তাৰপিছতে হেৰি এইটো কি বুলি কয় তাকেহে বাৰু আহি আহিবা আহিবা কেতিয়া আহা আহিবা। আমি বনাই-খুৱাই ভালেই পাওঁ দিয়াচোন নিজ আমি বনাই-খুৱাই বোলো ভালেই পাওঁ আহিবা কেতিয়া আহা?
অহ।
দি পেলাই এদিন বনাই খুৱাবা।
অ', তাকে আহিবা আহিবা খুৱাম বাৰু। তাৰপিছত বা আহ
তোমাৰ বনোৱাবোৰ বোলো ফোনতহে দেখি থাকোঁ আৰু।
উম তাকেহে সেই তেনেকে ছ'চিয়েল মিডিয়াতে দি থাকোঁ আৰু।
উম।
তাকেহে বাৰু দিয়া হ'ব মোৰো সেই মায়ে মাতি আছে যাওঁ। ভাত-পানী বাচন কেইটামান ধুব লগীয়া আছে ধুই মেলি লওঁগে।
বাৰু বাৰু দিয়া ঠিক আছে, হ'ব উম উম।